হ কৰিছে
হয় হয় শুনিছোঁ দিয়া কোৱা।
অ বাকী খবৰ কোৱা ভালে আছা?
উম উম ভালে দিয়া। তোমাৰ ভালনে?
অ ভাল আছো ভালে আছো।
আতচ্ছা।
ফোন কৰিছিলো মানে বন্ধুত্বৰ বিষয়ে অকন আলোচনা কৰো বুলিয়ে ফোন কৰিছিলো।
আতচ্ছা অ ঠিক আছে দিয়া বৰ ভাল বিষয় এটা বাছি লৈছা। হয় কোৱাচোন।
হয়। আচলতে বন্ধুত্বৰ বিষয়ে মানে যিমানে কওঁ মানে আচলতে, এইখিনি বস্তু ইমান এটা ক'ব, কবলগীয়া নহয়, কাৰণ এইখিনি মানে কৈ তেনেকে বৰ্ণনা কৰিব নোৱাৰি। এইকেইটা বন্ধুত্ব মানে হৈছে আমাৰ আমাৰ, পৰিয়াল বৰ্গ যেনেকে আমাৰ মা দেউতা, আমাৰ। ভি ভাইটি আহ তৃতীয় ভন্টি ভাইটি হৈ গল। তেওঁলোকৰ আমাৰ পৰিয়াল। কিন্তু হৈ গ'ল কেতিয়াও বন্ধু। বন্ধুত্বৰ সম্পৰ্ক যি সেই বন্ধুত্বৰ সম্পৰ্কটো আমি পৰিয়ালবৰ্গৰ মাজতে ধৰো আৰু বন্ধুৱে আমাৰ বিভিন্ন দুখত সহায় কৰে আমাৰ দুখৰ সমভাগী আমাৰ বিপদৰ সময়ত সহায় কৰে আমাৰ বিপদৰ সময়ত। আমাৰ ৰক্ষা কৰে আমাৰ আমি যদি ভুল পথত যাওঁ আমাৰ ভুল পথটো দেখুৱাই দিয়ে আমাৰ শুদ্ধ পথ আমাৰ লগ দিয়ে আৰু বিভিন্ন ধৰণৰ আহ যি আমাৰ আহ সাহস, সেই সাহস। বন্ধুৰ দ্বাৰাই আমি পাওঁ।
হয় হয় ঠিক কৈছা। কিন্তু আজিকালি তোমাৰ স্বাৰ্থপৰ মানে বন্ধুত্ব তোমাৰ স্বাৰ্থ - সফলতা দেখা যায় হয় নে?
হয় হয়।
মানে তোমাৰ অ নিজৰ কিছুমান আছে বাৰু স্বাৰ্থ শেষ হোৱাৰ লগে লগে, বন্ধুত্ব খতম কৰি দিয়ে। তেনেকুৱা বাৰু তোমাৰ এনেকুৱা হৈ পাইছে নে কেতিয়াবা এই বন্ধুত্বৰ ক্ষেত্ৰত?
নাই নাই মোৰ তেনেকে আজিলৈকে হৈ পোৱা নাই আচলতে বন্ধু বুলি বহুত বহুত কমকে মই সম ন কৰো বন্ধু বুলি আৰু বন্ধু যাক সময় মোৰ কেনেকুৱা বন্ধু,। মানে খুব কম কমে আছে। মোৰ আচলতে তিনিজন বন্ধুয়ে আছে আৰু তিনিজন বন্ধুও মোৰো খুব বেছি নিজৰ আপোন হয়। তেওঁলোক মোৰ,। স্কুলীয়া জীৱনৰে বন্ধু আৰু বৰ্তমানলৈকেও মোৰ যদিও মোৰ কলেজ, মোৰ যি স্নক - ডিগ্ৰী স্নাতক ডিগ্ৰী শেষ কৰাৰ পিছতো তেওঁলোকে মোৰ এতিয়াও মোৰ আপোন হৈ আছে। আৰু তেওঁলোকে মোক মোৰ বি - ধৰণে সহায় কৰে বিভিন্ন আহ দুখত হওক বা বিভিন্ন বিপদত হওক তেওঁলোকে মোক সমৰ্থন কৰে, মোক আগ বাঢ়ি যাবলৈ উৎসাহ দিয়ে মোক, এটা পৰিয়ালৰ দৰে তেওঁলোকে মোক আহ মোক ভাবে আৰু ময়ো তেওঁলোকক নিজৰ পৰিয়ালৰ অংশ বুলি ভাবো, এতিয়া তুমি যেনেকে ক'লা যে স্বাৰ্থ বন্ধু স্বাৰ্থ থকা বন্ধুও থাকে। সেইটো হয় যিদৰে ভাল বন্ধু থাকে, ঠিকদৰে স্বাৰ্থ থকা বন্ধুও থাকে আমি এই স্বাৰ্থ থকা বন্ধু,। তোক আমি চিনি পোৱাটো উচিত আৰু মই ভাবো যে স্বাৰ্থ থকা মানুহৰ পৰা আমি লাহে লাহে নিজকে গো চাই অনাটোৱে মানে অত্যন্ত প্ৰয়োজনীয়।
হয় হয় ঠিক কৈছা। অঁ। আৰু কি কয় বাৰু ঠিক আছে। তোমাৰ কথাখিনি মই বুজি পাইছো, ম ভাল লাগিছে শুনি কিনে। কিন্তু, কিন্তু, হ বাৰু তুমি সোমোৱা মই ভাবো যে তুমি সুভাগ্যৱান মানে, এনেকুৱা যে জীৱনত তুমি বন্ধুত্ব পাইছা মানে সম্পৰ্ক। আহ বাৰু তোমাৰ অভিজ্ঞতা। তাৰ ফালৰ পৰা তুমি জনাবা নেকি যে, তোমাৰ মানে বন্ধুৰ ক্ষেত্ৰত কি কি গুণ থাকিব লাগে মানে? ভাল বন্ধু এজনৰ ভিতৰত মানে।
ভাল বন্ধু এজনৰ ক্ষেত্ৰত কব গলে এতিয়া গুণ হিচাপে আহ কিছুমান আহ হয়তো। বন্ধু এজন সকলো স সকলো দিশৰ পৰা তেওঁ সম্পূৰ্ণ নহবও পাৰে কিন্তু বন্ধুত্বৰ আহ অৰ্থ কব গলে আমি এইটোয়ে ভাবো যে এতিয়া বিপদৰ সময়ত বন্ধুয়ে যাতে আনন্দ সহায় কৰক বিপদৰ সময়ত যাতে সি আহ অকন শুদ্ধ বাট এটা দেখুৱাই দিয়ক আৰু সদায় যাতে লগ দিয়ক। আহ কিবা ভুল যদি আমি কৰো কিবা যদি আমাৰ মাজত ভুল বুজবুজিৰ হয় আমাৰ মাজতে যাতে সমাধান উলিয়াবলৈ আমি দুজনে চেষ্টা কৰো লগতে আহ যদি কিবা এটা সি মোৰ ভূল দেখিছে বা কিবা এটা যদি মোৰ সি বেয়া গুণ দেখিছে। সেই বেয়া গুণ যাতে কি মোক দেখুৱাই দিয়ে আৰু মোক শুদ্ধ গুণ নিজৰ গাত আহ- আানিব মুঠা দেখি খাপতানি কৰা ঠিক তেনেদৰা তেনেকুৱা কিছুমান আচৰণে মই ভাবো যে বন্ধুত্বৰ আচল গুণ। আৰু এনেকুৱাও নহয় যে বন্ধুত্ব মানেই অকল এশ শতাংশ যে ভালে থাকিব তেনেকুৱাও নহয়। আচলতে কিছুমান বন্ধুৰ মাজত বেয়া গুন একেবাৰে নাথাকে কিন্তু কথাটো হ'ল যে কিছুমান বন্ধুৱে। আহ নিজৰ বন্ধুত্ব দেখুৱাব তেনেকে নোৱাৰে, কিন্তু তেওঁলোকে মনে মনে আমাক ভাল পায় সেইখিনি বস্ত আমি নিজাববিয়াকে বুজি পাব লাগিব। তেওঁলোক কিমান বস্তু কিছুমান বন্ধুৱে বস্তু বোৰ দেখুৱাই ভাল পায়, আৰু কিছুমান বন্ধ বস্তুবোৰ নেদেখুৱাই ইমান এটা গতিকে আমি নিজে বুজি পাব লাগিব যোন আমাৰ। আপোনাৰ কুন আমাৰ আপোন নহয়।
হয় হয় অ ঠিকে কৈছে বাৰু কেতিয়াবা আমাৰ বন্ধু বান্ধৱীৰ মাজত মানে হয়।
তোমাৰ কোনোবা এনেকুৱা প্ৰিয় বন্ধু বা বন্ধুৰ লগত কিবা বিশষ স্মৃতি আছে
কি আছে কি ক'লা?
বন্ধুত্বৰ লগত কিবা বিশেষ স্মৃতি আছে নে তোমাৰ?
হয় হয় ব অ কি কয় বন্ধুত্বতো জানাই মানে কিমান এটা আপোন শব্দ মানে তাত বহুত স্মৃতি জড়িত হৈ থাকে আৰু মোৰ আছে বাৰু এনেকুৱা নোহোৱা নহয় অ এতিয়াতো অ তোমাৰ স্নাতক ডিগ্ৰী পাছ কৰি উঠিলোঁ বহুত বন্ধু বান্ধৱী তোমাৰ লগ পাই আহিছোঁ আৰু বিদ্যালয়ৰ পৰা এতিয়া তোমাৰ মহাবিদ্যালয় পৰা আদি কৰি বহুতো লগ পাইছোঁ কিন্তু তাৰ ভিতৰত আমাৰ কেইটামান আমি বাছনি কৰি লও মানে বৰ্তমানলৈকে যোন যোন থাকে এতিয়ালৈকে আছে মোৰ তেনেকুৱা স্মৃতি তোমাৰ মই যদি বিদ্যালয়ৰ কথা ক'বলৈ যাওঁ অজস্ৰ আছে এতিয়াও আছে। কিন্তু অহ তেতিয়া তোমাৰ আহ বন্ধু বান্ধৱীৰ ক্ষেত্ৰত ক'বলৈ গ'লে তোমাৰ সেই দিনবোৰ। য'ত নেকি একেলগে বহি কেনে আমি কথা পাতিছিলোঁ খেলিছিলোঁ তাৰপিছত। আজৰি সময়ত টিফিন সেই কৰিছিলো ভগাইছিলো তেওঁলোকৰ লগত আৰু খেলিছিলো ভ্ৰমণত গৈছিলোঁ স্কুলীয়া ভ্ৰমণ। সেইবোৰে আৰু ভাল ভাল লাগিছিলে এইবোৰ তোমাৰ পিছে কিবা স্মৃতি ভাল লগা।
মোৰ স্মৃতি আচলতে মোৰ যে যিদৰে তোমাক কলোঁ যে মোৰ মনটো বৰ বেছিকে তেনেকুৱা বন্ধো নাই আচলতে মোৰ তিনিজন বন্ধুৱে আছে আৰু তিনিজন বন্ধুৰ লগত মই। আহ বহুত বেছিয়ে মোৰ স্মৃতি জড়িত আছে তেওঁলোকৰ লগত মই সকলো ধৰণৰ কাৰ্যকলাপত মই লিপ্ত। হৈছো সকলো। ধৰণৰ আহ তেওঁলোকৰ লগত মই সকলো কথাত আগবাঢ়ি গৈছো গতিকে মোৰ স্মৃতি বহুত বেছি আছিল। কিন্তু এটা স্মৃতি ক'বলগীয়া যে মই এদিন তোমাৰ যেতিয়া কাজিৰঙাত গৈছোঁ কাজিৰঙাত য- তে মই ৰাতিপুৱা আচলতে কাজিৰঙা থাইতো মোৰ কাৰণে বহুতেই বেছি অচিনাকি হয়। কিয়নো মই মাত্ৰ এবাৰে গৈছোঁ গতিকে ৰাতিপুৱা যেতিয়া বন্ধু বন্ধু বিলাকৰ লগত মই যেতিয়া গৈছিলোঁ আমি। চাৰিজন বন্ধুক আছিলোঁ অৰ্থাৎ মোক লৈ মই চাৰিজন বন্ধু আছোঁ বাকী তিনিজন বন্ধু। মই যেতিয়া গৈছিলো ৰাপুৱা মই ৰাতিপুৱা মই হেৰাই গৈছিলো মই বাট হেৰাই গৈছিলো কাজিৰঙাত গৈ গতিকে আহ সেই বন্ধুত জনে মোৰ মই যেতিয়া হেৰাই গ'লো হেৰাাই যোৱাৰ পিছত গোটেই দিন মোক বিচাৰিছিল গোটেই দিন বিচাৰি বিচাৰি উলিয়াই মোক লাষ্টত সন্ধিয়া তেওঁলোকে মোক বিচাৰি অহ উলিয়াই মোক একেলগৰ ঘৰত। লৈ আহিছে ফলস্বৰূপে তেওঁলোকৰো একো কাজিৰঙা ভ্ৰমণ কৰা নহ'ল এতিয়া যদি স্বাৰ্থৱান বন্ধু থাকে। থাকিলে হয় তেওঁলোকে মোক বাদ দি মোক ক'লে হয়। যে তই ঘৰত গুচি যা অকলশৰীয়াকে তেতিয়া আমি অকণ- আহিছোঁ ইয়াতে ফুৰিব আহিছো যাম কিন্তু তেওঁলোকে সেই তিনিজন বন্ধুৰে মোৰ তেনেকুৱা কৰা নাছিলে। মই যত আছিলো তেওঁলোকে মোক বিচাৰি কৰি উলিয়াই আকৌ মোক এক লগত লৈ তেওঁলোকে ঘৰ লৈ আহিছিলে গতিকে এনেকুৱা বহুতো স্মৃতি আছে আৰু বিপতৰ সময়ত মই এবাৰ ক্লাছ নাইনত যেতিয়া মোৰ। বেয়া হৈ বহুত বেছি তেতিয়া সেই তিনি বন্ধুৱে বহু উৎসাহ দিছিল তিনিজজন বন্ধুৱে কেনেকে পঢ়িব লাগিব কেনেকে আগবাঢ়ি যাব লাগিব সেই বস্তু সেই বিষয়ৰ ওপৰত অকন জ্ঞান দিছিল আৰু তেওঁলোকে বহুত সহায় সহযোগিতা কৰিছিল তেওঁলোকে মোৰ ঘৰৰতেও আহিছিল ঘৰৰত আহে মোক অকমান অ তোমাৰ মেথছৰ হই হওক গণিত হক বা বিজ্ঞান হক এবোৰ বিষয়ক দেখুৱাই দিছিল। আকৌ টকাৰ টকাৰে হওক বা বিভিন্ন ধৰণৰ স সাহা্যও প্ৰদান কৰিছিল সেইয়াই আৰু
আচ্ছা ভাল লাগিলে বাৰু তোমাৰ কথাখিনি যে তুমি। মানে আজিৰ যুগতো যে ইমান ভাল ভাল বন্ধু লগত আছে তোমাৰ মানে খুব বেছি নাথাকিলেও। দুজন তিনি তিনিজন আছে মানে যিকেইজন আছে মানে তোমাক বহুত সহায় কৰে আৰু তোমাৰ কথাৰে বুজি পালোঁ আৰু যে। স্বাৰ্থপৰ পৃথিৱীতো যে এনেকুৱা সম্পৰ্ক আছে মানে সঁচাকৈয়ে ভাল লাগিছে শুনি পিনে। বাৰু তুমি আজি কালিতো সামাজিক মাধ্যমৰ যুগ ন য'ত নেকি ডি বুলি কোৱা হয় ইচমাৰ্ত যোগ বুলি কোৱা হয় আৰু সেই ইচমাৰ্ত যোগ। ডিজিটেল যুগত তুমিতো চাগে সামাজিক মাধ্যম ব্যৱহাৰ কৰাই চাগে?
কৰো কৰো।
যেনেকে তোমাৰ ইনষ্টাগ্ৰাম ফেচবুক অ তুমি কি ভাবা মানে আজিকালিতো মানে সামাজিক মাধ্যমৰ যুগত নতুন বন্ধু বনোৱা বহুত সহজ হৈ পৰিছে ন।
সামাজিক মাধ্য আচলতে সামাজিক মাধ্যমৰ বন্ধুবোৰ মই ভাবোঁ যে খটেকীয়া বন্ধু তেওঁলোকৰ বন্ধুত। আচলতে আহ তেনেকে ভৰসা কৰিব খুব কমেই পাৰি মানে তেওঁলোকৰ মন- ৰ ওপৰত কিয়নো আমি যদি ইজনে আনজনক চিনি নাপাওঁ তেনেকে চচিয়েল মিডিয়াৰ যোগেদি বা সামাজিক। মাধ্যমৰ যোগেদি তেওঁলোকৰ লগত আমাৰ চিনাকি হয় আৰু চিনাকি হোৱাৰ পিছত খুব কম কথা মাজতে আমি নিজকে মানে তেওঁলোকৰ বন্ধুৰ প্ৰতি পৰিচয় দিওঁ বা তেওঁলোকও আমাৰ বন্ধুৰ প্ৰতি আহ নিজে কৰিছে দিয়ে কিন্তু ভাবোঁ যে সেয়া সম্পৰ্কটো খন্তেকীয়া সম্পৰ্ক কিয়নো বন্ধুত্বৰ সম্পৰ্ক এটা - গঢ় লবলৈ বহু বছৰ লাগে আৰু বহু সময় লাগে আহ য'ত নেকি বহুতো- আহ বহুতো সময়ত বহুতো বাধা বিঘিনি আহে। বাধা বিঘিনি একেলগে পাৰ কৰাৰ পিছত ইজন আনজন- সহায় কৰাৰ পিছত ইজনে আনজনক স্বাৰ্থহীন ভাৱে ভাল পোৱাৰ পিছত স্বাৰ্থহীন ভাৱে সহায় সহযোগিতাৰ কৰাত- পিছতে আমি কাৰোবাক বন্ধু বোলে সম্বৰ্ধন কৰিব পাৰোঁ গতিকে মই চচিয়েল মিডিয়াৰ বা‌ সামাজিক - সাজিক মাধ্যমৰ যিসকল চিনাকি আছে তেওঁলোকৰ বন্ধু বুলি সম্বোধন কৰি মই বৰ বেছিকে ভাল নাপাওঁ। মই কেৱল তেওঁলোকৰ চিনাকী মানুহ হিচাপে মই সম্বোধন কৰো।
উম ঠিকে কৈছা বাৰু সেইয়ে আৰু তোমাৰ কথাখিনি মানে- সত্য আৰু যে আমি আহ এই যে বন্ধুৰ আমাৰ টেগটো আছে। যতে ততে আমি ব্যৱহাৰ কৰিব নালাগে মানে- সামাজিক মাধ্যমৰ যিখিনি আমাৰ চিনা মানে। ফলওৱাৰ্চ বুলি কয় এটাই আন এটাক যে ফলও কৰোঁ সেইখিনি আচলতে আমাৰ চিনাকি। কি বা অচিনাকি বা। সামাজিক মাধ্যমৰে মানে এজন ফলওৱাৰ্চ বা মানে সেনেকুৱা হয় কিন্তু তেওঁলোক আমাৰ। বন্ধু নহয় মানে-
তোমাৰ বন্ধু হ'বলৈ মানে আহ। বন্ধুসকলে মানে কি, চিনাকি ভাল চিনাকি হ'ব লাগিব আৰু কি কয় এই। আৰু এই স্বাৰ্থপৰ যুগত মানে- সামাজিক মাধ্যমৰ বন্ধু বান্ধৱীক মানে মানে বিশ্বাস কৰিব বহুত টান। আৰু এই বন্ধুতে। দিব মানে ভাল নালাগে মানে সেয়াই আৰু বাকী তোমাৰ কথাখিনি বৰ- মানে ভাল লাগিলে যে এনেকুৱা এটা। অ ডিজিটেল যুগ বা স্বাৰ্থপোৰৰ যুগত যে তোমাৰ ইমান ভাল বন্ধু আছে মানে খুব কমেই আছে কিন্তু ভাল আছে আৰু- আৰু তিন জন বা চাৰিজন। বা তুমি মোক অ- কিবা এনেকুৱা কবলৈ বিচাৰিবা নেকি উপদেশ টাইপৰ যে ভৱিষ্যতলৈকে যাতে তোমাৰ যিহেতু- অভিজ্ঞতা আছে বন্ধুৰ ক্ষেত্ৰত- ভাল বন্ধুৰ ক্ষেত্ৰত অ তুমি মোক কি কি এনে উপদেশ দিব বিচাৰিবা তোমাৰ বান্ধৱী- যে কেনেকৈ আমি চিনাক্ত- পাৰো ভাল বন্ধু বা বান্ধৱী।
হয় নিশ্চয় নি নিশ্চয় নিশ্চয় এইটো কবলগীয়াই আচলতে- এইটো বস্তু সঁচাকে মানে শলাগ ল'বলগে যে মোৰ বন্ধুত্ব ক্ষেত্ৰত মই সঁচাকে মই মোৰ বহুত- সৌভাগ্যবান ভগবানৰ কৃপাত মোৰ বহুত বহুত ভাল ভাল বন্ধু এতিয়া পৰামৰ্শ হিচাপে এজন আহ মই এইটোয়ে ক'ব বিচাৰিছোঁ তুমি জেগাত- তাকে বন্ধু বুলি সম্বৰ্ধন নকৰি আৰু মই ভাবো যে তুমি অলপ চাই চিতিয়ে কাৰোবাক বন্ধু বুলি সম্বৰ্ধন কৰা। কিয়নো আমি যদি কাৰোবাক বন্ধু বুলি কোৱা আমি বন্ধু বুলি কোৱাৰ লগে লগে মানে কি বন্ধু বুলি কোৱা লগে লগে আমি তেওঁলোকৰ পৰা এটা আশা কৰো। যে বন্ধু বুলি যিহেতু আমি তেওঁলোকক চিনাকি দিছোঁ গতিকে। সুখৰ সময়ত দুখৰ সময়ত তেওঁলোকে যাতে আমাক সহায় কৰে স্বাৰ্থহীন হৈ যাতে তেওঁলোকে আমাৰ আহ সদায় থিয় হৈ থাকে সেইবুলি আমি আশা কৰি তেওঁলোক বন্ধুৱ সম্বোধন কৰো গতিকে তেওঁলোকে তাৰ পিছত যদি বিশ্বাসঘাত কৰে তেতিয়া আমাৰ বহুত বেছি দুখ লাগে কিন্তু আমি যদি তেওঁলোকক বন্ধু বুলি সম্বোধনে নকৰোঁ পৰা আমি যদি তেওঁলোকক কেৱল চিনাকী মানুহ হিচাপে ভাবো তেতিয়া বিশ্বাসঘাত কৰিলেও আমাৰ দুখ নালাগিব গতিকে মই ভাবো যে তুমি অলপ সময় লোৱা উচিত যিকোনো মানুহৰ লগত অলপ সময় লোৱাৰ পিছতহে অলপ তেওঁ লোকক ভালকে জানা বুজাৰ পিছত অলপ তেওঁলোকৰ লগত কথা বতৰা পাতি তেওঁলোকৰ ব্যৱহাৰ আচাৰ ব্যয়ৱহাৰ আহ কথা অকণ জানিহে লাহে ধীৰেকে তেওঁলোকক বন্ধুৰ যি আহ আ পৰা উপাধি সেই উপাধিৰে মানে সংঘটিত কৰাটো উচিত কৰিব নোৱাৰিব
হয় হয় খুব ভাল কথা ক'লা কিন্তু দেই আহ কি কয় মই আজি এই আলোচনাৰ পৰা মানে বন্ধুৰ প্ৰকৃত মূল্য অধিক ভালদৰে বুজি পাইছো তোমাৰ কথাখিনি মোৰ বহুত
হয় হয় মই ম মই বহুত মই বহুত কেনে বস্তিন কিবা পাৰিলোঁ আকৌ আমি আলোচনাততে বিহিন দেলিপ্ত হয় দিয়
ঠিক আছে দিয়া